হেল্ল,
অ, শুনিছানে এতিয়া, অ,
শুনিছোঁ।
এইয়া
কি কৰি আছা?
এ, আছো দিয়া তুমি?
মই য়ে আছো, ঘৰ বনাইছে যে কাষৰ গছ কেইডাল কাটিছে মানে।
অ, অ,
বেয়াও লাগিছে ডাঙৰ গছ যে ঘৰৰ ওচৰ থাকিলে দিগদাৰও হয়।
অ, অ, দিগদাৰ হয়, এতিয়া গৰমৰ কাৰণে গছও প্ৰয়োজন ন,
হয়।
অ', গৰমত এবাৰ বহিবৰ কাৰণে, সেইকাৰণে ধৰি লও হেৰি আৰু প্ৰয়োজন গছডাল।
অ, বতাহো লাগে, চা কাৰণেও লাগে, হয়। ত, গছজো, কে কাটিব নাপায় আমাৰ ঘৰৰ এ, গছ তাৰমানে ঘৰৰ ওচৰত ডাঙৰ গছ থাকিলে দিক
অ, হয় বাৰু, সেইটো কথা নোহোৱাও নহয় ঘৰৰ ওচৰত
সেইকাৰণে বোলো ডাঙৰ ডাল কাটি দিছে, এতিয়া গছ, কেইডাল কাটা, কাটিবও বেয়া লাগিছে নাকাটিলেও নহয় সেনেকুৱা হৈছে।
বেলেগত হেৰি মাটি-চাটি আছে যদি এক্সাকে পি ফালে তেতিয়া সৰু, সৰু এই আমৰ গছ হেৰি ফল-মূলৰ সেনেকুৱা ৰুই লবা পিছত।
অ, উম,
গছ নোহোৱা কাৰণে এতিয়া কিমান প্ৰকৃতিখন হেৰি হৈছে ন, গৰম কিমান পৰিছে এতিয়া
গছ থাকিলেহে অক্সিজেন পোৱা যায় হয় গছৰ পৰাইটো অক্সিজেন লওঁ।
গৰ গছ থাকিলে মানুহ
উম, এডাল অ', এডাল গছ কাটিলে দুডাল গছ ৰুব লাগে দুডাল ধৰা তিনিডাল ধৰা ইমান গছ কটাটো বাধাই আছে।
মানুহবোৰ এতিয়া ধৰি লওক গছ দাল কাটোতে হেৰি নহয় কিন্তু কিমান যে লোকচান সেইটো পিছত আমিও এতিয়া গম নাপাওঁ আমাৰ প্ৰজন্মত টো এনেকে যাব কিন্তু পিছৰ প্ৰজন্মটোতো যে কিমানৰ ক্ষতি হব ন' গছ এডালৰ কাৰণে এতিয়া গছ বচোৱাটোয়ে প্ৰধান কাম হৈ পৰিছে।
উম।
আমাৰ ইয়াতো দেও ফতকে গছ গছ নিজে অ', অ', আমাৰ ইয়াত নিজে নিজে নিজে গছ কাটিব পাৰি অসুবিধা হৈছে কিন্তু আমেৰিকা চমেৰিকা ফালে এতিয়া গছ নি কাটিবৰ কাৰণে পাৰ্মিশন ল'ব লাগে আমাৰ ইয়াত ধৰি লও সেইটো
অ হয় এটো পাহাৰ যিবলাক কিমান গছ কাটিছে হয় গছ এনে কাটিব ৰুব নালাগে গছ আনি ৰুবহে লাগে
সেই গছ কটাৰ কাৰণে পাহাৰ ভূমিস্খলনতটো হৈছে এতিয়া গম পাইছেচোন যোৰা বাটত গাড়ী কিমান যাম বৰষুণ সোন এটা দিলে মানুহ যাব নোৱাৰি ন শ্বিলঙৰ চেৰাপঞ্জীৰ ফালে ৰাস্তাই বন্ধ হৈ আছে ভূমিসখলনৰ ফলত
উম
এ গছ থকা হয় ধৰি লওক শিপাো তটাইতৰ ত পাহাৰো হেৰি হয় ৰখাই যে সেইকাৰণে
উম তাক ভাল বোলো ফল মূলৰ গছ আছে সেয়া বো তমি বহুত খিনি ধম খাদ্য এতিয়া অমিতা গছ আছে অমিতা গছ খ হয়াক ন এ নাৰিকল গছ আছে এতিয়া গৰম দিন পৰিছে তাৰ দাঁতটো সেয়া খাল পানী খালেও ভাল হয়
সেইটোয়ে হয় এতিয়া আ আম তাৰ পিছত মৰি আম ডালিম লেচু সেইকেইাল গছতো মানুহে ৰুবই লাগে প্ৰতেক প্ৰক কৰে ধৰি লও ফলটো হ'ল আৰু হে গছৰ ৰ'দৰ পৰা বা বহিবও পাৰি ন অ ছাট আৰু অক্সিজেনতয়ে বেছি প্ৰয়োজন বাৰু তাৰপিছতহে বাকী অ মানুহে নিম গছতটো ৰুব লাগে নিম গছৰ হেৰিতটো অক্সিজেনটো বিশুদ্ধ মানে একদম বহুত প্ৰয়োজনীয় প্ৰত্য়েকৰ ঘৰত এডাল হলেও নিম গছ থাকিব লাগে কিন্তু আমাৰ ইয়াত সেইবিলাক নাই অ কোনোবাই যি পাইছে ৰৰুইছে যি নাই
হয় এই জেগা নাই যে ৰুবলে হয় এতিয়া থেপাত থিপি ঘৰ এতিয়া যে গেয়া নাই এতিয়া ঘৰ নবননিিও নহয় থাকিবৰ কাৰণে হানে সেইকাৰণে এ গছ কডাল কাটিব লগা হৈছে বেয়াও লাগিছে আম গছ ডাঙৰ হৈছে এতিয়া নাকাটিলেও নহয়
হয় সেইটো এতিয়া মানুহৰ জনবসতিটো বঢ়াৰ কাৰণে আমাৰ আচলতে বিশেষ কেে গছ বিলাক কটা গৈছে আগত ল'ৰা ছোৱালী দুটা তাৰ পিছত আকৌ দুটা ন সেয়ে মানুহ জনবস। সতিটো বেছি হৈ হৈ গৈ আছে যে মানুহ তাই লাগা হৈ আহিছে। গতিকে গছ গছনি যি পাই কাটি চাটি ঘ বনাবই লাগিব। উম।
তে ভাবিছো আৰু এডাল গছ কাটিছো তিনটা পুলি ৰুব লাগিব। পাছ ছোৱালীজনীক কৈছো অ দেহা । গছ তিনিডাল ৰুব লাগিব দেই নহ'লে আমি চাহ নাপাম অক্সিজেন নাপাম হয়নে। আমিতো জীয়াই থাকিব লাগিব হয় উম।
বেলেগ গছ ৰুব ঠাই নহ'লে তামোল গছতোতো পা যায় সেইটো হ'লেও ৰুব। ব লাগে তামোলৰ পুলি যে ধৰি ল সাবও পৰা গ'ল হয় পিছত। আও ন নাৰিকলটো বাও অলপ দিগদাৰ।
নাৰিকলো ৰুছ।
ল'ৰা ছোৱালী থাকিলে অ বহু সেইটোয়ে ল'ৰা ছোৱালী থকা উ। কিবা নাৰিকলটো দিগদা নাৰিকলটো বহুত ওখ হৈ যায় যে সেই আম চামেই ভাল বিশেষ। কে তানে দালি লফাই থাকিলে হ'ল গছডালো জোপোহা হৈ ৰ গ'ল।
কিন্তু নাৰিকল গছ ৰুলে নাৰিকলটো মানে ভাল যে হয় । সামে নিকামে নাৰিকল লাগে তাৰ পিছত এতিয়া। গৰম দিন আহিছে পানী গলে দাবৰ নাৰিকলৰ পানীটো বহুত ভাল।
হয় হয় আমাৰ আছে নজোপা আছে নাৰিকল নাৰিকল নিকিনিলেও হয় বেচোহে।
অ এতিয়া তামোল গছডাল তামোল গছো তামোল লাগে বাট। ভাত খালে মূহুতি কৰিবৰ কাৰণে আগৰ দিনৰ মানুহে।
লাগে লাগে তামোল লাগে উম কিবা এখন সকাম বা যিয়ে নহওক মেইনকে আমাৰ অসমত তামোলখনে এতিয়া। প্ৰয়োজ মানে যিহতে নহয় আমাৰ এতিয়া গাঁৱলীয়া ঠাইতোন কাবাক নিমন। তন দিব কাৰণেও তামোল পা তামোল পান এযোৰ লাগে হয় নে লাগে তামোল। পান বিশেষকে এ আমাৰ গাঁৱলীয়া মানুহৰ কাৰণে অ। গাঁৱলীয়া মানুহৰ কাৰণে বাৰু লাগে টা টাউনিয়াও লাগে। কিছুমানে তাতে নালাগে চুফাৰি তুফাৰি লৈ পেলা আছে সেইটো বেলেগ কথা অ।
উম তাৰমানে মানুহ এজন আহিলে ঘৰলে আলহী হয়।
অ অ একো নাখালেও বোলে দে তামোলকে। খন খাও আৰু সেইটো হয় সেইটো আমাৰ মানে আমাৰ এয়াত আও অসমত বা ভাৰততে আও ন। বেছিকে তাৰমানে সেইটোয়ে আৰু।
এতিয়া কঁঠাল জোপাল কাটিছিলো কঁঠালৰ জোপানৰ কঁঠাল লাগি আছে হয় নে। কঁঠালৰ আমি এতিয়া গুটি খাওঁ।
অ কঁঠালতো একো পেলনিয়ে নাযায় ন বাকলিটোহে যি পেলনি যায় অ। হয় কথালএকে সৰু ক।
হুলো ত গুটিটো পালো হয়নে হয় কঠাল গছৰ পৰা কিমান খিনি বস্তু পোৱা যায় তমাৰ আকৌ নাকাদিনো নোহোৱা হৈছে কিহৰ কাৰণে এই ঘৰটো বনালে বাটাম লাগে। হয় গছডাল ডাঙৰ হৈছে যে এতিয়া সেইকাৰণে।
ঘৰ যদি মানুহৰ ধৰি ল হেফা মানুহ যদি কেইবাঘৰ একেলগে আছে ডাঙৰ গছ কাষত ৰখাব নোৱাৰিয়ে।
হয়।
কেনেবাকে উঘালি পৰিলে ন প্ৰকৃতি বস্তু সেইটোয়ে প্ৰকৃত। তি লাগেও প্ৰকৃতিয়ে বিনষ্টও কৰে যে সেই সোপতে কিছুমান দেখা যায়। এতিয়া ধৰি লও যিয়ে নহওক ভাল ঘ এটা বনাই গছ এডাল ডাঙৰ গছ এডাল- থয় কেনেকে মানুহে অঁ বাগৰি পৰে সেইটো ভয়তে- টোপনি নাহাবেমা টোপনি নাহা হ'ব।
এনে ৰুইছো এয়া দুৰত ৰুইছো অলপ তাপা শিমলু বকা শিমলু- পমা তাৰপিছত আকৌ এই চৰকাৰ ব যে দিছিলে-
অঁ অঁ চৰকাৰী গছ কেইডালে তেওঁ মানুহক- খত কেইডাল মান গছ হৈছে বাও সেইটো ক'ব লাগিব অঁ সেটো সে- সেইটো বাৰু হেৰিয়ে আমাৰ চকায়ে-
উম মামাই মা ভাল কৰিছে। এনেইনো কোনেনো গছ ৰুৱে সেনেকে হয় গছতো কোনোও নৰুৱে এতিয়া মামাই- খিনি সুবিধা দিয়াৰ কাণে কোৱাৰ কাৰণে আমিও এতিয়া ৰুইছোঁ। পাইছো হয় নে এতিয়া ওখ হৈছে আৰু অঁ।
পইচা লোভ দেখা হলো মানুহখিনিক তেওঁ গছৰ পুলি ৰোৱাইছে বাৰু সেইটো ভাল কাম কৰিছে। পইচা দিয়াতটো বেয়া কাম কৰা নাই বহুতে ভাল-
নহ পইচাটো জিয়ে নহওক গছডাল যে দিছে আমি যে ৰুইছো গছ- চবে যে আমি যে কিবা এটা পাৰিছোঁছ- চাহ অক্সিজেন হয় নে সেইখিনি হতে বহুত কাম দিছে উঁ।
কিমান দাল লৈছে বা আমাৰ এতিয়া কথাটো চাওঁ- আমা এইখিনিতে কিমান ন সেনেকে কিমান গোটেই অসমৰ মহিলাই জুৰিছে।
প্ৰথমটো দিছিল তিনডাল কে তিনডাল ৰুইছো নেক্সট আকৌ দিছে দুডাল।
দুডাল কে আকৌ এডাল কে দিছে ন মুঠ আমাৰ ছডাল কে ৰোৱা গৈছে। চে হয় মো ৰুইছো বাও।
অঁ এই চডাল যদি ডাঙৰ হয় বহুত মানে ঘৰখনে মানে- হ'ব আৰু শান্তিও হব সুবিধা হব ভাল গছ অঁ-
দীঘল হৈ ও ওখ হৈ হৈ যায়। ফটককে ডাঙও হয় গছ কেইডাল উম উম'।
অ ভাল সুন্দা গছ গেডাল।
অঁ।
সেইকাৰণে ওখোৱা হৈছে বহুত খিনিয় আও।
অঁ অঁ গোটেই কেইডাল সেয়া গছ নিদি পেলা- বেলেগ বেলেগ দিব লাগিছিল।
বেলেগ বেলেগে দিছে। আ যে কি আগৰ নে কি। কেই গছ আছিল জানো প্ৰথম দিয়া আগৰন বুলি অঁ। তাৰপিছত বগাপামাতো দিছে তাৰপিছত, এবাৰো বগা পমা দিছে আৰু এজাত বেলেগ গছ দিছিলে কিবা এটা নামটো আছিল মই পাহৰিছো। কিন্তু যিডাল দিছে ভাল গছে দিছে।
অঁ নহয় গছ কেইডাল ভালে ধৰি লওক কিবা ফল মূলৰ জাতীয় ধৰি লওক আমলখি- অঁ সেনেকেই অলপ দিয়া হয়।
অ খোৱা বোৱা কাণে- খাদ্যটো হয় তাৰমানে বহুত ভাল হয় ঔষধি গু গুণ আছে।
গুণ আছে অঁ।
গছ মানে প্ৰতিযোপন গছ।
অঁ আমলখি গছৰ ছাল টো কোপা গুণ আছে গছ অঁ। প্ৰত্যেকজোপা গছে গুণ আছে।
অৱ।
আমি এতিয়া প্ৰত্যেকটো বস্তু নাজানো কাৰণেহে ন এনে গছৰ যে কিবা এটা হ'লে আগৰ দিনৰ কলগছৰ চুচলিডাল পিন্ধিলে বিচা লগা ভাল হয় নহয় জানো, অ অৱ চুচলি ডাল পিন্ধিলে ভাল হয়। সেহ কিবা আগৰ হেৰি আছে নহলেনো ক'ত ভাল হ'ব।
উম এতিয়া ভীমকলৰ উম হয়।
ভীমকল গছ গছজোপা এনেই নাযায় কলকিটাও খুৱোৱা গ'ল আকৌ সাৰো হ'ল পিছ মুহূুৰ্ততে, অৱ। আকৌ গছৰ পাতকেইটা অ পচলাও খাৱ পাৰি, গছ পাত খিনিও ব্যৱহাৰ কৰা যায় ন কলগছজোপা, কলগছজোপাত ন বহুত মানুহৰ বিশেষকে প্ৰয়োজন হৈয়ে থাকে।
অৱ এতিয়া কাচকল ওাইছে হয়, কাচকলত কিমান ভিটামিন। কাচকল খালেও, ভীমকলো ভিটামিন। মাতবোৰ মালভোৰ কলো ভিটামিন উম, কলৰ দিলটো তাৰ মানে
পোৱা যায় সেয়া আৰু।
তাৰমানে প্ৰতিযোৰমান গছৰে তাৰমানে ঔষধি হওক বা খাদ্যৰ ভিটামিন এ হাৰি তাৰ মানে গোটেইখিনি সমস্ত মানে গছ গছ বিলাকে আমাক দিয়ে যোগান ধৰে হা, সেইকাৰণে আমিও গছৰ পোহপাল দিব লাগিব।
অৱ হে গছ এডাল নহলে কোনো কাৰণে জীয়াই থাকিব মেইন কে উশাহটোৱে নাপাও তাৰ পিছতো ফল মূল চল মূল বাদেই ন, কিন্তু মেইন ফ উশাহটোৱে নাই। পাম তাৰ উপৰি আৰু কি কম আৰু দিয়া ভাল লাগিল তোমাল লগত। কথা পাতি আকৌ ফোন কৰিবা, অৱ।